অ শুনিছা?
হেল্ল' হেল্ল'
অ শুনা পাইছ নে?
ল্ল শুনা পাইছানে বাৰু? অ পাইছোপাইছো, তুমি শুনিছানে বাৰু?
অ অ পাইছো পাইছো
অ কি কৰি আছা?
মই তোমাৰ এই এনেইহে আছিলো অকমান, তুমি কোৱাচোন তুমি কি কৰি আছিলা?
মইয়ো এয়া, পথাৰৰ পৰা আহি, গা পা ধুই, ধুনীয়াকে শুইহে আছো বাৰু। তাকে বাকী খবৰ খাতি কেনেকুৱা?
খবৰ খাতি মোৰ ভাল বাৰু অ তোমাৰ ভালে নহয়
হয় হয় মোৰো ভালেই ভালে অ তাকে বোলো বহুত দিন হ'ল তোমালে বোলো ফোন চোন কৰা নাই আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলো মানে।
অ' অ' ভালে কৰিলা, ভালে কৰিলা এ কি বিষয় বা?
হয় হয়, বি বিষয়টো মানে একদম সহজ সৰল বিষয়ে লৈছো আৰু বাচি, মানে এই আমাৰ যি খাদ্যৰ যে অপচয় যে আজিকালি দিনত বহু খিনি যে হৈ আছে, সেই খাদ্য অপচয়ৰ কথাকে আমি পাতো বুলি ভাবিছো, কেনেকুৱা হ'ব বাৰু?
অ হয় হয় বেয়া নহয় বাৰু দেই ভালেই হ'ব।
হয় হয় অ অ হয়, মানে এতিয়া কথাটো কি হৈছে আমাৰ বৰ্তমান যুগত মানুহবোৰে খাদ্য যে অপচয় মানে বহু বেছি কৰিবলৈ লৈছে গম পাইছা নে তুমি?
হয় হয় নিশ্চয় উম
মানে কি হৈছে এ আজিকালি মানুহবোৰে মানে যি আধুনিকতাৰ প্ৰভাৱত মানুহে আজিকালি কি কৰিছে কিছুমান মানুহে তুমি চাবাচোন একদম পুৰা এনেকে দামী দামী ৰেষ্টুৰেণ্টলৈ গৈছে। গৈ পেলাই তাত কি কৰিছে তেওঁলোকে মানে একদম এগাল এগাল মান বস্তু আনিছে দেই খাবলে তাপা খাবলে আনি পেলাই মানে সেইসোপা খাব পৰা নাই, খাব নোৱাৰি আধাখিনি তাৰে আধা খিনি মানে পেলাই দিছে সেইবোৰ মানে এটা ফেশ্বন হিচাপে তেওঁলোকে সেইবোৰ কিনে, কিনি পেলাই, আকৌ পেলাই দিয়ে, গম পাইছানে সেইটো বাৰু কিমান এটা বেয়া কথা হৈছে, আচলতে আমি খা খাদ্যক আমি লক্ষ্মী হিচাপে মানে মানো মানে আমি অ খাদ্যকো মানে আমি সেৱা কৰো বুলি ক'ব লাগিব এক প্ৰকাৰে ক'বলৈ গ'লে হয় নহয়
হয় হয়
হয়। কিন্তু তাৰ পৰিৱৰ্তে আজিকালি মানে মানুহবোৰে বহু খিনি খাদ্য একদম মানে অপচয় কৰা আমি দেখ খা পাইছো আৰু তুমি চাবাচোন আজিকালি দিনত কিছুমান মা মানুহে মানে দুবেলা দুমুঠি খাবৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হৈছে আৰু তাৰে মানে কিছুমানে ভিক্ষা খুজিবলগীয়া হৈছে হয় নে নহয় বাৰু
হয় হয়।
আমি যদি মানে সেই তেনেকে ৰেষ্টুৰেন্টত গৈ সেই বস্তুবোৰ যদি মানে পেলাই নিদি যদি আমি সেই তেনেকুৱা এনেকুৱা মানে দৰিদ্ৰ, দুখীয়া দৰিদ্ৰক যদি আমি অলপ হ'লেও মানে যদি সহায় কৰিব পাৰো নহয় আমাক কিন্তু ভগৱানেও মানে চকু মেলি চাব আৰু মানে আমাৰ যি মান, মানে আমাৰ মানৱীয়তা যি গুণটো সেইটো মানে আমাৰ বাঢ়িব গম পাইছা।
উম উ হয় হয়,
কিন্তু, এতিয়া তুমি চাবাচোন, এটা কথা তুমি লক্ষ্য কৰিবা এই আমাৰ যে, যি বিয়া চিয়া, বিয়া যে পাতে, বিয়া হওক, বাৰ্থডে হওক এইবিলাকত কি হয় হেৰি মানে মানুহ মাতিব মানে তোমাৰ এশ সজন মানুহ মতে দেই। তাৰপিছত তোমাৰ দুশ জন মানুহৰ খাব পৰাকে মানে খাদ্য প্ৰস্তুত কৰি দিয়ে। তাৰ পিছত কি হয়, সেই খাদ্য, সেই খাদ্য সমূহ মানে, অনিষ্ট কৰা আমি দেখা পাওঁ হয়নে। আচলতে সেই কামটো কৰিব নালাগে কাৰণ আমি চাই ল'ব লাগে যে আমি কিমান মানুহ আমি নিমন্ত্ৰণ কৰিছো সিমানতো জোখতহে আমি খাদ্যটো প্ৰস্তুত কৰিব লাগে। আৰু তাৰ উপৰিও আজিকালি এই কিছুমান এনেকুৱা মানে সংগঠন আছে। মানে এনেকে, যদি মানে, তোমাৰ বিয়া, বাৰ্থডেত যদি, এনেকে খাদ্য যদি বাঢ়ে তেওঁলোকে কি কৰে, সেই খাদ্য সমূহ মানে তেওঁলোকে, এ এইটো কি বুলি কয়, আমাৰ পৰা লৈ গৈ এ দুখীয়া, দৰিদ্ৰক, মানে দান কৰি দিয়ে, গম পাইছা।
হয় হয়।
সেই-সেইটো, এটা বহুত ভাল কাম। কাৰণ, আজিকালিৰ দিনত তোমাৰ চাবাচোন, এই কৃষক সকলে এই গৰমত, ৰদে বৰষুণে মানে কিমান কষ্টৰে মানে, খেতি বাতি কৰে হয় নে?
হয় হয়।
আমি যদি সেই খাদ্যসমূহ যদি এনেকে যদি নষ্ট কৰিবলৈ হয় কি হ'ব বাৰু? মানে আমি এ উ মানে আমি এক প্ৰকাৰে কবলৈ গ'লে আমি খেতিয়কক খেতিয়ক সকলক মানে আমি এ তোমাৰ ত হেৰি এইটো কি বুলি কয়, তেওঁলোকৰ লগতহে আমি মানে বেয়া, অপমান কৰি থকা নিচিনা হব। বুজিছা হয় হয় সেই কথাবোৰ আমি অলপ ভাবিব লাগে আৰু আমাৰ যি সৰু সৰু ল'ৰা ছোৱালী সমূহ আছে, তেওঁলোককো আমি বুজাব লাগে, যে আমি আ কেনেধৰণে খাদ্যটো মানে অপচয় নকৰাকৈ ৰাখিব পাৰো এতিয়া তুমি চাবাচোন কিছুমান মানুহে ঘৰতে কি কৰে তোমাৰ মানে, সেই তেওঁলোকে মানে খাই কি এহেতা বাদৰ জোখত মানে, তেওঁলোকে খাই। আৰু লয় মানে মে তোমাৰ দুহেটা ভাত মান লৈ পেলাই এহেটা ভাত খাই আৰু অ অলপ খিনি মানে পেলাই দিয়ে সেইটো মানে বহুত বেয়া কথা আচলতে বুজিছা সেইটো, কৰিব নালাগে আচলতে। আচলতে আমি যিমানতটো পাৰো, সিমানটোৱে খাব লাগে। আৰু আৰু এটা কথা হল কি এতিয়া তোমাৰ ঘৰত যেনিবা তুমি, মানে এবেলা ভাত জনী বা বনালা। তাৰ পৰা যেনিবা কেইটামান ভাত যেনিবা বাঢ়িলে দেই আমি সেই ভাত খিনি পেলাই দিব নালাগে গম পাইছা নাই।
আনিম হয় অ।
অ আমি সেই ভাত খিনি কি কৰিব লাগে আজি কালিতো এই ফ্ৰিজৰ যি ব্যৱস্থা আছে। মানে গৰমৰ দিনত সেইবোৰ ভাল কৰি ৰাখিব পৰাকে, আমি সেই ফ্ৰিজত ধুনীয়াকে, ভৰাই ৰাখি দিব লাগে। তেতিয়া আমি সেই ভাত ভাত সাজ তেতিয়া মানে তোমাৰ, দুপৰীয়া খাব পাৰিম নতুবা ৰাতি খাব পাৰিম হয় নে?
হয় হয় হয়,
হ সেই কথাবোৰ আমি লক্ষ্য কৰিব লাগে কাৰণ আমাৰ এতিয়া হ আমাৰ যি খোৱা বোৱাৰ ক্ষেত্ৰত আমাৰ বহুত খিনি মানুহে তো মানে দুবেলা, দুমুঠি কাৰণে, কিমান কষ্ট কৰিবলগীয়া হৈছে, সেই কথাবোৰ আমি অলপ চাব লাগে। আৰু বিশেষকৈ তুমি, এটা কথা লক্ষ্য কৰিবাচোন, এই বানপানী হোৱা অঞ্চলৰ মানুহ সমূহে অলপ খোৱা, খোৱা বস্তু মানে, নাপাই পেলাই, কম কষ্টেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি থাকিবলগীয়া, হৈছেনে বাৰু। হয়, নহয় বাৰু অ', সেই তেওঁলোকৰ ফালে চাই হ'লেও আমি অলপ মানে, খাদ্য বস্তু যে আমি মানে, অপচয় যে কৰিব নালাগে। এই কথাটো আমি ভাবিব লাগে বুজিছা। আৰু, আৰু এতিয়া তুমি এটা কথা চাবাচোন এই, তুমি যেনিবা এতিয়া ঘৰত ভাত খালা দেই। তাৰপিছত, তোমাৰ ভাত যেনিবা তুমিনোৱাৰা হৈ গ'লা, মানে তোমাৰ পেট ভৰি গ'ল। তোমাৰ কেইটামান বাঢ়ি গ'ল, সেই ভাতবোৰ তুমি পেলাই দিব নালাগে, কি কৰিব লাগে তোমাৰ ঘৰততো মানে অ', নাই মানে নাই বুলি ক'লে হ'লেও গৰু এজনী বা ছাগলী হওক, কুকুৰ হওক, তেনেকুৱাতো আছে হয় নহয়, এই তেনেকুৱা জীৱ জীৱ-জন্তুক আমি সেই খাদ্য সমূহ মানে দি দিব পাৰোঁ। কাৰণ তেতিয়া এটা জীৱই যেতিয়া সেই খাদ্যসমূহ মানে গ্ৰহণ কৰিব, তেতিয়া অন্তত মানে আমাৰ সেই খাদ্যসমূহ অপচয় নাই হোৱা বুলি আমি মানে মানি লব পাৰিম গম পাইছা।
হয়, হয়, তাকে।
হয়, হয় তাকে ইয়াৰ ওপৰত তুমি কি ক'ব বিচাৰা অলপ কোৱাচোন বাৰু।
তাকে, তাকে তুমি আহ ভাল, ভাল কথা খিনিয়ে কৈছা বাৰু। এতিয়া খাদ্য অপচয় বুলি ক'লে, এইটো এটা আজিৰ বিশ্বত এটা গুৰুত্বপূৰ্ণ সম স্যা হৈ পৰিছে।
অ'।
পৃথিৱীত এতিয়া বহুত মানুহে প্ৰতিদিনে, তোমাৰ আহ মানে পেট ভৰি খাবলৈ নোপোৱা মানুহো আছে। আৰু তাৰ উপৰিও এ এনেকুৱা কিছুমান মানুহ আছে, যিসমূহে খাদ্য মানে, মানে অত্যাধিকভাৱে তেওঁলোকে অপচয় কৰে।
হয়, হয়।
এনেকে আচলতে চাবলৈ গ'লে এতিয়া, এনেকুৱা দুটা শ্ৰেণীৰ মানুহে আমাৰ এতিয়া। এ পৃথিৱীখন ভৰি আছে। এতিয়া আজিকালি কি হয়, বিবাহ হওক, বিবাহ অনুষ্ঠান হওক, জন্মদিন হোটেল, ৰেষ্টুৰেন্টত কিবা উৎসৱ বা ঘৰুৱা কিছুমান অনুষ্ঠানতে তেনেকুৱা প্ৰয়োজনতকৈ মানে, বেছি খাদ্য প্ৰস্তুত কৰা দেখা যায়। আৰু অ', আৰু শেষত কি হয়, আহ বহু খাদ্য মানে পেলাই দিবলগীয়া অৱস্থা হয়।
হয়, অ'।
অ', আচলতে এই অপচয় কিন্তু কেৱল খাদ্যৰে নহয়। ইয়াৰ সৈতে যি জড়িত মানে, পানী হওক বা বিদ্যুৎ হওক বা আমাৰ ধনৰো কিন্তু অপচয় হয়। এতিয়া সেয়েহে আমি যোনটো খাদ্যৰ অৱচয়ৰ ৰোধ, ৰোধ কৰাটো আচলতে আমি মই ভাবো যে, প্ৰতিজন নাগৰিকৰে, নাগৰিকৰে এটা, এটা দায়িত্ব। আচলতে, এতিয়া খাদ্য অপচয় ক'বলৈ গ'লে, ইয়াৰ বহুতো কাৰণ, কাৰণ, থাকে এতিয়া ইয়াৰ মূল কাৰণ বুলি, কাৰণৰ ভিতৰত ক'বলৈ গ'লে এ আমি প্ৰয়োজনতকৈ আমি, যেতিয়া খাদ্য ক্ৰয় কৰা হয় বা প্ৰয়োজনতকৈ যেতিয়া বেছি খাদ্য ৰন্ধা হয়। আৰু বেছিকৈ অ', বেছিকৈ কি কৰা হয়, খানাত দেখুৱাবলৈ মানে অত্যাধিক খা খাদ্য বস্তু প্ৰস্তুত কৰা হয়।
হয় হয় অ
মানে কি হয় আজি-কালি চাবাচোন আজি-কালি মানে ইজনে সিজনৰ লগত মানে ভাল ভাৱ নাথাকে বা হিংসাত্মক কিছুমান ভাৱ থাকে মানে ইজনে সিজনতকৈ মানে ওপৰত থাকিব বিচাৰে কবলৈ গ'লে।
হয় হয়
সেই ক্ষেত্ৰত তেওঁলোকে কিছুমান ঘৰুৱা অনুষ্ঠানত কি কৰে এ বেলেগত দেখুৱাব গ'লে হলেও তেওঁলোকে মানে অত্যাধিক পৰিমাণে খাদ্য বস্তু প্ৰস্তুত কৰে। এতিয়া শেষত কি হয় সেই যি অত্যাধিক পৰিমণৰ খাদ্য বস্তু তেওঁলোকে মানে প্ৰস্তুত কৰিব মানে সেইখিনি আচলতে এনেই পেলনি যাব পিছত আৰু আৰু কি কয় তেওঁলোকে চাবাচোন উ তেওঁলোকে ঘৰত থকা যি আহ গৰু হওক মানে বিভিন্ন ধৰণৰ জীৱ-জন্তুকো সেইবিলাক নিদিয়ে তেওঁলোকে সেইবিলাক পেলাই আৰু জীৱ-জন্তুৰ বাবে তেওঁলোকে মানে বেলেগকৈ সেই খাদ্য তেওঁলোকে ক্ৰয় কৰি ৰাখে মানুহ বিলাকে সেই ক্ষেত্ৰত আচলতে আমি মানে যি খাদ্য বস্তু আচলতে সঠিক ব্যৱহাৰ কৰিব কৰা নাই বুলি মই ভাবো এতিয়া উম চাবা আমাৰ যি কৃষকসকল আছে তেওঁলোকে কিমান কষ্ট কৰি সেই খাদ্যবিলাক উৎ- পাদন কৰে এ তেওঁলোকে তেওঁলোকৰ সেই যি পৰিশ্ৰমৰ ফলতে আমি আমাৰ যি এ আমাৰ সেই খাদ্য বস্তু বিলাক আচলতে আমি পাই আছো আমাৰ দৈনন্দিন যিসমূহ বস্তু আমি খাবলৈ পাইছো সেই- তেওঁলোকৰ পৰিশ্ৰমৰ ফলতে খাই আছো এতিয়া উম তুমি কৈছা যে সে আমি যে- যদি সেই তেওঁলোকক আহ মানে সেই খাদ্য বস্তু বিলাক আচলতে যেতিয়া পেলনি যায় বা আমি যে সেইবিলাক পেলাই দিওঁ আচলতে সেই ক্ষেত্ৰত আমি সেই এ কৃষকসকলৰ কষ্ট আৰু পৰিশ্ৰম পৰিশ্ৰম খিনিক আচলতে আমি আহ মানে তুচ্ছ জ্ঞান কৰা হয় আচলতে
হয় হয় অ
এতিয়া খাদ্য অপচয় ফল তোমাৰ এতিয়া সমাজৰ পৰাই চাবাচোন আমাৰ পৰিৱেশখন পৰিৱেশৰ ওপৰতো কিন্তু ইয়াৰ বহুত বেয়া প্ৰভাৱ পৰে এতিয়া
অ
মানে যি অপচয় হোৱা জনহেই খাদ্য বা মানে আৱৰ্জনা তেতিয়া সেই আমি সেইবিলাক পেলাই দিওঁ কি হয় তাৰ পৰা এ তাৰ পৰা কিছুমান মিথেন গেছ হওক তেনেকুৱা কিছুমান বিষাক্ত গেছ উৎপন্ন হওক হয় এতিয়া যি অ সি গেছ বিলাকে কি কৰে তোমাৰ আমাৰ জলবায়ু পৰিৱৰ্তনৰ এটা মানে ডাঙৰ কাৰণ হিচাপ পে সি আ মানে এটা ডাঙৰ কাৰণ হৈ পৰে আচলতে
হয় হয়
আৰু তাৰ সেই জলবায়ু পৰিৱৰ্তনৰ ফলটোৱে তুমি এতিয়া দেখিছা এতিয়া জলবায়ু পৰি- ৱৰ্তন হোৱাৰ ফলত আমাৰ সময়মতে তোমাৰ বৰষুণ নহয় খেতি- এতিয়া খেতি-বাতি কৰা সময়ত তোমাৰ বৰষুণ নিদিয়া হৈছে আজি তাৰ ওপৰিও অত্যাধিক গৰম এ তেনে ধৰণৰ কিমান জলবায়ু পৰিৱৰ্তন হৈছে। সেই ক্ষেত্ৰত কিন্তু সেই মানে অপচয়টোও কিন্তু এটা মূল কাৰণ বুলি ক'ব লাগিব। কাৰণ তাৰ পৰাতো আচলতে মানে যি জলবায়ু পৰিৱৰ্তন তাৰো এটা হাত আছে। আমি সেই। সেইবিলাক আমি লেতেৰা আৱৰ্জনাাবলাক পেলাই মানে খাদ্য বস্তু বিলাক যেতি পেলাই দিওঁ অপচয় হোৱা। তাৰ ফলত সেই যিসমূহ বিষাক্ত গেছ ওলাই সেইসমূহে আচলতে জলবায়ুত। পৰিৱৰ্তন কৰে আৰু তাৰ উপৰিও কি কৰে এ। সেই খাদ্য বস্তু বিলাক। আজিকালি তোমাৰ উম মানে অত্যাধিক মচলা জাতীয় কিছুমান বস্তু তাত থাকে। সেই সমূহ কি কৰে আহ সেই যেতিয়া সেই খাদ্য বস্তুবলাক উটি গৈ মানে বৰষুণ। যাৰ ফলত যেতিয়া সেইবোৰ নন্দ নদীত পৰিব তাত থকা কিন্তু মাছ হওক। বা বিভিন্ন ধৰণৰ জলত যিসমূহ জীৱ জন্তুৰ আছে। তেওঁলোকৰ কিন্তু বহুত খিনি অসুবিধাৰ সন্মুখীন হয় এই ক্ষেত্ৰত আচলতে। আহ সেই ক্ষেত্ৰত আচলতে আমাৰ সমাজখৰে নহয় আমাৰ গোতে সম্পূৰ্ণ পৰিৱেশৰ। ওপৰতে এটা বেয়া প্ৰভাৱ পৰি আছে আমাৰ খাদ্য অপচয়ৰ ফলত এতিাৰ সেই। উম খাদ্য অপচয় এতিয়া। এটা মানে ৰোধ কৰিবলৈ হলে আমি কিছুমান পদপ সৰু সুৰা পদক্ষেপৰ। পদক্ষেপ লব পাৰো আচলতে কি হয় জানা নাই তোমাৰ সৰু সুৰা পদক্ষে। প্ৰেপৰ পৰাই আচল্ততে আমি এই সমস্ মানে সমাধান এ আমি কি কৰিব লাগে যিমানটো প্ৰয়োজন হয় সিমানটো খাদ্য ক্ৰয় কৰা বা সিমানটো খাদ্য। আমি ৰন্ধাটো উচিত, বা
উচিত অ,
আমি আমি যিমান খিনি খাদ্য মানে খাব পাৰো, সিমান খিনিহে ল'ব লাগে। লাগিলে কি কৰিব লাগে, লাগিলে কি কৰিব লাগে, আমি পিছত লৈ লম দৰকাৰ হ'লে। কিন্তু আগতীয়াকেই সেই। অহ, গতিকে অত্যাধিক খাদ্য লৈ আচলতে সেইখিনি মানে লোকচান কৰিব নালাগে। এতিয়া অ' এতিয়া তেনেকে ধৰণৰ তোমাৰ বিভিন্ন ধৰণৰ আমি সৰু সুৰা পদক্ষেপৰ দ্বাৰাই আচলতে এই খাদ্য অপচয় যিটো সমস্যা আছে, সেইটো ৰোধ কৰিব পাৰো বুলি মই ভাবো আচলতে।
হয় হয় অহ, ঠিক কথা কৈছা অহ, তাকেহে মানে এতিয়া আমি এতিয়া কজি কথা পতাৰ ফলত আমি যি বুজি পালো। যে আমাৰ খাদ্য অপচয় কৰাটো এতিয়া বৰ্তমান যুগত এটা মানে বহুত উম এহ ডাঙৰ মানে কাৰণ হৈ পৰিছে, কাৰণ এতিয়া যি জন সংখ্যা যে বৃদ্ধি হৈছে, তাৰ ফলতো আমাৰ খাদ্য বচ মানে বহুত খিনি খাদ্য প্ৰস্তুত কৰিবলগীয়া হৈছে আৰু তাৰ ফলত মানে আজিকালি খাদ্য মানে কমি গৈছে আৰু জনসাধাৰণ বেছি বাঢ়ি গৈছে গ'ম পাইছা।
হয় হয় অ'।
হয় হয় সেই